হয়।
হেল্ল'?
হয়, কোৱা। মই শুনা পাইছোঁ, হয় পাইছোঁ। অ এনে কি খবৰ তোমাৰ? মই আছোঁ, ঠিকেই। মানে কি ক'বা আৰু এতিয়া, উম, যিহেতু এই গৰমৰ বন্ধ হৈছে ন? সেই এতিয়াই মানে, মানে প্ৰজেক্টচ সমূহ দিয়া গৈছে স্কুলৰ সেই, সেইবিলাক প্ৰজেক্টচৰে আমি মানে বহুত খিনি হেৰি কৰি আছোঁ আৰু, এ আইৰ এ আই দি কেনে মানে অকমান এনে চাই আছিলোঁ। প্ৰজেক্টচ বিলাক কেনেধৰণে কৰিব পাৰি। তুমি?
হেল্ল'।
হেল্ল', কৰ'ৰবাত যোৱা প্লেন কৰিছানে নাই?
কৰ'বাত যোৱা প্লেন মানে, বৰ্তমানতো মানে প্ৰজেক্ট খিনিৰে কামৰ লগত আছোঁ। আৰু যোৱা প্লেন কৰিম, মানে এতিয়া আৰম্ভ হৈছে হে আ, মানে নেক্সট উইক মানৰ পৰা মানে আৰু এনেকে যোৱাৰ প্লেনিঙো ষ্টাৰ্ট কৰিম আৰু।
অ'।
উম।
সেইয়াই।
মোৰো, বন্ধ দিয়াৰ কাৰণে মই অলপ এনে আহি গ'লো ওলাই।
অ', হয়।
অ', মোৰো দিছে, বহুত দিছে প্ৰজেক্ট চজেক্ট। তাকে, আজিকালি কিন্তু এটা ভালো হৈ গৈছে নহয়, এ আইটো হোৱাৰ পৰা।
হয়, হয় সেইটোয়ে। এতিয়া মানে
হয়, আহি য
হয়, হয়, চবো, মানে আমাৰ কাৰণে সহায় এটা হৈছে আৰু। আজিকালি, উম, উম, উম। আৰু মানে কি এই, এ আইটোৰ কথাই যদি এতিয়া ক'ব যাওঁ। ঠিক তলে মানে, এ আইৰ স সহায়তো যে অকল আমি এনে, এনেধৰণে মানে গৰমৰ বন্ধৰ প্ৰজেক্ট হওঁক
উম।
বা কিবা গৰমৰ বন্ধৰ কামৰ লগতেই নহয় আৰু কিবা বহুতো কাম হওঁক স্কুলত সেয়াৰ লগতে নহয় আৰু আমি বহুত কিবা কিবি আমি কৰিব পাৰো, যেনেকে মানে পঢ়াৰ সময়তেই হওক, আজিকালি আমাৰ পঢ়াৰ কাৰণেও, আমাৰ কাৰণে এইটো বহুত এটা মানে সুবিধামূলক হৈ গৈছে, আ, আজিকালি আমাৰ ঘৰৰ আশে-পাশে বস্তু বিলাকতো এ আই আহি গৈছে।
আহি গৈছে আহি গৈছে, সেইটোৱে।
যেনেকে আজিকালি ফোনত এ আই আছে, গাড়ীত আজিকালি এ আই। তাৰপিছত সেনেকে অ গুগল মেপছত এ আই, সেনেকে মানে বহুত খিনি জাগাত মানে এ আইৰ
মানে এ আই টো মানে এতিয়া মানে বহুত এডভান্স হৈ গৈছে, সেইদিনা মানে কি হ'ল আমি প্ৰেক্টিচ কৰি থাকোতে, কোনোবা এজনে দুখ পালে
হয়।
ত' আমি মানে জাষ্ট এনে মানে, ধেমালিৰ কাৰণে প্ৰথমতে ভাবিছিলে নোৱাৰেগে কৰিব, ত' জাষ্ট ধেমালিক সেই কাৰণে মানে যে, যোনখিনি জেগাত দুুখ পালে, সেইখিনি জেগা ফটো মাৰি পেলাই আমি কেনেকে দুখ পালে সেইখিনি লিখি দিলো।
হয়।
ত' মানে, গোটেইখিনি বস্তুৱেই আহি গ'ল কি কৰিব লাগে, কি নালাগে। তাৰপিছত ই বিষটো থাকা কাৰণে যোনে মানে দোষ পাইছিল ত' সি দোষ পোৱা কাৰণে আমি হস্পিটালত লৈ গ'লোঁ, ত' হস্পিটাল এক্স-ৰে এটা কৰিলে, ত' আমি যেতিয়া এক্স-ৰেটো ফত টো মাৰি চালোঁ যেতিয়া এ আইত দি দিলোঁ, তাৰপিছত মানে আমি মানে আচৰিত হৈ গৈছোঁ। কি মেডিচিন লাগিব, কি কৰিব লাগিব, যোখিনি কথা কৈছে, এ য়াই তাৰেপিছত আমি ডক্তৰক যে যোনখিনি কথা সুধিছোঁ, ছেম কথাখিনি কৈছে এ টু জেড।
হয়, সেইয়াই মানে এ আই ডেভলপ বহুত খিনি ডেভলপ কৰিছে আৰু কৰি কেনে গৈ আছে বৰ্তমানো।
অঁ আৰু বহু
এ আই বহুত বাঢ়ি কেনে গৈ আছে হয়, বহুত খিনি এডভান্স হৈ কেনে গৈ আছে, আৰু অকল এটা ক্ষেত্ৰতেই নহয় সকলো ক্ষেত্ৰতেই মানে আমি এ আই প্ৰভাৱটো এতিয়া দেখিবলৈ পাই আছোঁ। যিয়ে নহওক কিয় পঢ়া বা ব স্বাস্থ্য বা আমাৰ আজিকালি গাড়ী যান বাহনতো আমি দেখা পাই আছোঁ এ আই প্ৰকোপ, যেনেকে আজিকালি গাড়ীত ভইচ এস্টিমগ্লকটো লগোৱা হয় বা কিবা সেই তেনেকে
সেইটোৱে সেইটোৱে, আৰু আনকি এইটো বুলিও নহয় আজিকালি
তোমাৰ মানে ধৰি লোৱা তোমাৰ কাৰণে কোনটো বস্তু কোনতো ভাল হব কোনটো বেয়া হব সেইটোও আনকি এ আই কৈ দিয়ে।
এ আই কৈ দিব হয়।
আজিকালি মানে এনেকুৱা হৈ গৈছে, যদি তোমাক ধৰি লোৱা কিবা হেয়াৰ কাট লাগে তোমাৰ যদি অকণ যদি তুমি মুখখনো যদি ফটো মাৰি দিয়া কেনেকুৱা কি হেয়াৰ কাট তোমাৰ তাত ভাল লাগিব সেও দেখাই দিয়ে এ আই।
হয়, হয়। বহুত খিনি এডভান্স হৈ গৈছে, আৰু আমাৰ জীৱনতো মানে বহুত খিনি মানে- মানে চেঞ্জেছ আনিছে, যোনটো কাৰণে আমাৰ অ, জীৱনো মানে- মানে অকমান সহজ হৈ পৰিছে, এইবিলাকক।
উম- উম- উম-উম, বহুত সহজ হৈ গৈছে।
এ আই কাৰনে হয়। আৰু তাৰ লগতে মানে, হয়।
কোৱা- কোৱা- কোৱা।
মানে তাৰ লগতে মানে এ আইৰ এতিয়া আমি যোনটো এতিয়া মানে ব্যৱহাৰ কৰি আছোঁ, আজি আজি কালি এ আইৰ ওপৰত আমি মানে অকমান- অকমান নিৰ্ভৰ হৈ- হৈ কেনে গৈ আছোঁ। উম।
উম।
এ আই উহ মানুহে কোৱাৰ মতে যেনেকে আমি এতিয়া কথা পাতিলোঁ যে, এই আই আমাৰ কাৰণে কিমান খিনি ভাল। কিন্তু তাৰ অকনমাননে বেয়া গুণো আছে বুলি কোৱা হয়।
আছে- আছে- আছে অলপ নহয়, মানে আছে ভালেখিনিও, তুমি যদি
সেইখিনিকে আমি যদি এতিয়া মানে- ভালকে যদি আমি যদি এতিয়া, সেইখিনি মানে আমি যদি চলাব জানোঁ যে আমি মানে বেয়া গুণ খিনি ব্যৱহাৰ নকৰি ভাল গুণ সেই খিনি যদি আমি মানে ব্যৱহাৰ কৰোঁ।
উম, তেতিয়া কিন্তু আমাৰ কাৰণে উপকাৰী হ'ব। কিন্তু বৰ্তমান এ বৰ্ত বৰ্তমান মানে এতিয়া কি হৈ গৈছে, এ আই তোৰ ওপৰত মানে ষ্টুডেণ্ট বিলাক লাগাতকে বেছি নিৰ্ভশীল হৈ গৈছে। ত' মানে কি হৈ যাই এতিয়া তুমিয়ে চ চোৱা মইয়ে কৰিছোঁ বা তুমিয়ে কৰি আছা, প্ৰজেক্ট বিলাক আগতে যেনেকে আমি মাথা খ টা কৰিছিলোঁ। এতিয়া আমি ইমান মাথা কটাব নালাগে। হয়নে নহয় বাৰু তুমিয়ে কোৱাচোন? ডাইৰেক্ট দি দিওঁ ডাইৰেক্ট সহজ হৈ পৰিছে, সহজ হৈ পৰিছে, কিন্তু আমাৰ ভ আমি ভাবো সহজ হৈ গৈছে। কিন্তু আমাৰ মাঠাৰ ইউজটোও কমি গৈছে।
মাথাৰ ইউজটো, যাৰ কাৰণে মানে আমাৰ মানে ভাৱনা চিন্তাটো মানে হেৰি হৈছে। মানে আমাৰ মাইণ্ড প্ৰেক্টিচটো হোৱা নাই।
নাই-নাই বহুত কমি গৈছে। মাইডৰ প্ৰেক্টিচ বিলাক। আমি যি কোনো হওক বা মানে লেচন এটাৰ আগতে আমি যেতিয়া লেচন এটাৰ মাজৰ কুইৱেচন বিলাক যেতিয়া ওলাব লাগে, তেতিয়া আমি নিজে পঢ়ছিলোঁ।
নিজে পঢ়িছোঁ।
অ, বা নিজে পঢ়িব লাগিছিল। তেতিয়াহে আমি বিচাৰি পাও। কিন্তু এতিয়া কি হৈ গৈছে এ, জাষ্ট লেচনটো ফটো মাৰা এ আইত দি দিয়া, এ আই নিজে-নিজে ওলাই দিয়ে। ত' আমি বাকী খিনি বস্তু পঢ়াই নাযায়। এনেকুৱা ধৰণৰ আৰু এয়াইৰ বহুত মানে এতিয়া বেয়া ব্যৱহাৰও দেখা গৈছে। যেনেকে ধৰি লোৱা মানে কি কয়
যেনেকুৱা-তেনেকুৱা আজিকালি মানে প্ৰিমিয়াম লোৱাৰ পিছত যেনেকুৱা-তেনেকুৱা ভিডিঅ' বনাব পাৰি। ত' তাৰ কাৰণে বহুত অ, তাৰ কাৰণে বহুত মানুহ হেৰিও হৈছে। কাবাৰ লগত কাবাৰ ফটো মানে কানেক্ট কৰি ফালে সেইবিলাক ফটো ছচিয়েল মিডিয়াত দি দিয়ে। সেইবিলাকো বেয়া হৈ গৈছে।
হয় আৰু লগতে হয়-হয়।
কোৱা-কোৱা?
ভা আৰু লগতে মানে কি হৈছে এতিয়া
উম।
এ, এইটো কথা কোৱা হয় যে এ আই মানে সকলো ক্ষে ত্ৰত আহি কেনে মানে আজিকালি মানে যোনটো আমাৰ মানে জব জবৰ সেইটো মানে অকণ মানে কাটিবও হেৰি কৰি আছে সেইটোকো কোৱা হয়।
মানে নিবনুৱা সমস্যা বহুত বাঢ়াই দিব, এনে আগতে আছিল কিন্তু এতিয়া আৰু বাঢ়াই দিব মানে বহুত মানে চাকৰি বা কিবা কিবা হয়তো এ আই আহাৰ পৰা
এ আহাৰ পৰা বহুত মানুহ ওলাইছে এনেকে যেনেকে আমি এতিয়া যদি এখন ৰেষ্টুৰেন্টলৈকে যাওঁ আজিকালি ৰেষ্টুৰেন্টত মানে কি আজিকালি আ আগতে য'ত ৱেটাৰ আছিলে বা আমাক আ দিয়া লোৱা আমাৰ অৰ্ডাৰ ল'ব কাৰণে আমাক আ খোৱা বস্তুখিনি আমাৰ টেবুলৰলৈকে আমাৰ জাগাৰলৈকে লৈ আনিব লাগে যেনেক কে মানে মানুহ এজন থাকিছিলে
অ।
আজিকালি সেইটো বহুত আ ৰেষ্টুৰেণ্ট বি বিলাকে আ ৰ'বট চেড্ৰিৰ হেৰি কৰি দিছে,
উম উম সেইবিলাক কৰি দিছে বা হেৰি এ আ এ আই স্কেনাৰ আনি দিছে তাতে স্কেন কৰা মেনু নিজে নিজে আহি যাব তাতে টিপি দিয়া নিজে নিজে অৰ্ডাৰ গুছি যায়।
হয় সেইবিলাক
উম।
আজিকালি মানে সেইবিলাকৰ দি মানে এইটোও মানে মানে এটা ভয় কৈ গৈছে যে ভৱিষ্যতত আ মানে চাকৰিৰ নাটনি হব বুলি কেনে কাৰণ ক এয়াই সকলো ক্ষেত্ৰতে আহিব। উম।
চব হেৰিত আহি গৈছে ডক্তৰৰ হেৰিত হওক বা যিকোনো নোচোৱা ইঞ্জিনিয়াৰ বিলাকৰ লাইনতো মানে আহি গৈছে ত' এতিয়া মানে কি কৰে এ সেইদিনাই মই দেখা পালো এটা ঘৰ, এটা মাটিত ঘৰটো কোনটো চাইডৰ পৰা বনাব লাগে, কেনেকুৱা ঘৰ বনালে ভাল হয় বা কিমান খান্দিব তললৈকে কি কৰিব সেইবিলাক আগতে সবেই ইঞ্জিনিয়াৰে কৰিছিল কিন্তু এতিয়া মানে এ আইটো ইমান এডভানঞ্চ হৈ গৈছে জাষ্ট মাটিখিনিৰ ফটো উঠাইছে এ আই দি দিছে যে ইয়াতে কি কৰিলে ভাল হয়? সিহতে এ টু জেদ কৈ দিছে।
এ টো জেদ ক আৰু
আৰু
আমাৰ আগতে তেনেকে ঘৰবিলাক ই ইণ্টেৰিয়ৰ ডিজাইনাৰে মানে ঘৰ টো ডিজাইন কৰিছিল, আজিকালি মানুহবিলাকে ঘৰৰ ৱালত কোনটো কালাৰ মাৰিব লাগে তাৰ কাৰণেও এয়াই ক, কৈ-কৈ কেনে লয়।
সেই কাৰণে ডাইৰেক্ট, এই আই।
হয় মানে সেই তেনেকে ডাইৰেক্ট চাকৰিটো নলয় কেনে সেই চাকৰিৰ যোনবিলাক কাম সেই কাম বিলাক কমাই কমাই কেনে দি গৈ আছে।
সেইটোয়ে এতিয়া সেই যি বিলাক কমাই আনিব তেতিয়োটো এইবিলাক মানুহক লাগাতোটো মানে প্ৰয়োজনতো কমি যাব ন এইবিলাক। ইন্টেৰিয়ৰ ডিজাইন বিলাক যোনবিলাক মানুহ আছে। মানে ইঞ্জিনিয়াৰ যোনবিলাক আছে সিহঁতৰটো প্ৰয়োজনটো কমি যাব আমাৰ কাৰণে আৰু সেই হয়ো দিয়াচোন আমি যেতিয়া ইমান কম খৰচতে বা ইমান যদি এটা ক্লিকত যদি আমি গোটেইখিনি বস্তু পাই আছোয়ে, ত' তেতিয়া আমি মানে ইঞ্ছিনিয়াৰ বা ইণ্টেৰিয়াৰ ডিজাইনাৰজনক আনি পেলাই কিয়নো আমি পইচা খৰচ কৰিম, সেই
পই-পইচা খিনি খৰচ হয়।
উম, ত' সেইটোয়ে সেইবিলাকত মানে বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে পিছলৈ সিহঁত সিহঁতৰ মানে, সিহঁতৰ বুলি নহয় বিভিন্ন মানুহৰ জব নোহোৱা হৈ যাব কিবা নোহোৱা হৈ যাব।
হয় আমি আমি এ আইটো খালি মানে ভালদৰে বুজি কেনে যে আমি, আহ', - তাৰ কোনখিনি ভাল গুণ কোনখিনি বেয়া গুণ সেই খিনি আমি বু-বুজি কেণে তাৰ ব্যৱহাৰ, কৰি চলিলে আমাৰ কাৰণেই ভাল।
উম, ত' আমিও মানে এতিয়া, মানে বেলেগ একো নকৰি মানে যোনটো মানে একদম নকৰিলে নহয় ব্যৱহাৰ। সেইখিনিহে কৰিব লাগিব আৰু যাতে ব্যৱহাৰটো যাতে ভালত থাকে কাৰো যাতে
ভালত থাকে হয়-হয় সেইটোৱে।
সেইখিনিয়ে কৰিব লাগিব।
হয়।
দিয়া তে ঠিক আছে হ'ব দিয়া, উম-উম দিয়া দিয়া। ঠিক আছে, অ'।